হেল্ল' হেল্ল'
হেল্ল' কি খবৰ অঁ শুনি পাইছো
অ' মোৰতো ভাল অ' মোৰতো ভালেই আৰু এতিয়া তোমাৰ কোৱা চোন কেনেকুৱা খবৰ তোমাৰ কোৱা
হেল্ল' কি খবৰ তোমাৰ
ভাল ভাল মোৰ ভাগৰ ভাল তোমাৰ কোৱাচোন খবৰ কেনেকুৱা
মোৰ ভালেই বাৰু
আচ্ছা আচ্ছা কি কৰি আছে এতিয়া
এই জাষ্ট মই অলপ বাহিৰত গৈছিলো আহিলো
আচ্ছা চাহ টাহ খালা নাই
অঁ অঁ খালো তুমি
ময়ো মানে এই জিমত গৈছিলো ন জিমৰ পৰা আহি খিনি এতিয়া গা ধুই ফ্ৰেছ হৈ কিনে এতিয়া অলপ মই জীমট গৈছিলো ন জীমৰ পৰা আহি কিনি এতিয়া ফ্ৰেছ হৈ অলপ গা-পা ধুই কিনি এতিয়া অলপ বহিছোহি আহি।
অ-অ পাইছো মইও ভাবি আছো।
হেল্ল' হেল্ল'
হেল্ল'
অফ
তুমি জিম কেতিয়া যোৱা?
জিম মই তোমাৰ চাৰে পাঁচটা মানৰ পৰা যাও মানে চাৰে পাঁচ, মই জিম তোমাৰ চাৰে পাঁচটা মানৰ পৰা যাওঁ মানে।
অ তোমাৰ কিমান দিন হলনো?
মই জিম তোমাৰ থ্ৰি তিনি মাহ মান হ'ল।
অ' তাকে মানে মইও ভাবি আছো জইন কৰিম বুলি।
আচ্ছা, তুমি জইন কৰিব পাৰা তোমাৰ ৱেইটটো গেইন মানে বাঢ়িব।
অ' মানে মই ৱেইট গেইন কৰিব বিচাৰিছো বাৰু। অলপ কেনেকা ডাইট বাই তেনেকা আৰু
তুমি যদি ভাবা তুমি যদি ৱেইট মানে বঢ়াম বুলি ভাবা তেতিয়া তুমি হেৰি খাবা ৰুটিটো অলপ বেছিকে খাবা হা তাৰপা ৰুটি লগত এনেকে তোমাৰ হে চিকেন খোৱা নাই?
চিকেন খাও বাৰু হেল্ল'-হেল্ল',
অ' তেতিয়া তুমি অ তুমি তেতিয়া তেতিয়া মাংসটো তুমি হেৰি ল'বা, ওৱান ফিফটি গ্ৰাম ল'বা।
অহ
হেল্ল' সেইটো তুমি মানে বনাবা ভালকে আৰু ৰুটিৰ লগত সেইটো মাংসটো খাবা। তুমি হেৰি ল'ব পাৰা পানীৰ ল'ব পাৰা পানী লৈ কিনি
সেইটো বনাবা পোলি যদি লোৱা তুমি হেই গ্ৰাম ল'বা হানড্ৰেট গ্ৰাম ল'বা এশ। গ্ৰাম লবা আৰু তুমি সেইটো বনাই সেইখিনি আ আৰু এক্সট্ৰাকে চবজি এটা বনাবা তোমাৰ লাইক বেলেগ
মানে তুমি বইল বইল খোৱা নেকি?
মই বইল খাওঁ বাৰু মানে কি মোৰ মানে কেতিয়াবা-কেতিয়াবা তেলৰ খাওঁ আৰু।
হেল্ল'?
মই বইলে বেছিকে খাওঁ বা কেতিয়াবা-কেতিয়াবা তেল খাওঁ বাৰু। শুনিছা?
হেলডি হয় বাৰু অ।
অ' তুম তুমি ইমান বইল খাব নালাগে, তুমি হেৰি কৰিব পাৰা।
তোমাৰ আৱাজটো মাজে মানে বা মাজে-মাজে কাটি-কাটি গৈ আছে। এম বি চা
অ' এইটো কিবা তোমাৰ নেটৱৰ্ক প্ৰব্লেমৰ কাৰণে আহিছে তোমাৰো মানে ভাল
অ নেটৱৰ্ক ইচু নিশ্চয়।
অ' সেইটো কিবা এটা হ'বা পাৰে গ্লিছৰ কাৰণে হৈছে, তোমাৰ এতিয়া শুনি আছা নহয় ভালকে।
অ' শুনিছো বাৰু।
অ অ মাজে মাজে হৈ যাব পাৰে এইটো কেচ নাই বাৰু ইমান। তাৰপৰা হেৰি তুমি পিনেট বাটাৰটো অ অ?
কোৱা কোৱা?
তুমি পিনেট বাটাৰটো আনিব পাৰা, পিনেট বাটাৰটো আনি কিনে তাৰ ৰাতিপুৱা তুমি ব্ৰেডত লগত খাব পাৰা ব্ৰেড আনি পেলাই এনেকে।
উম।
তুমি ৰাতিপুৱা যে তুমি যে ৰাতিপুৱা যে ব্ৰেডৰ লগত তুমি খোৱা তেনেকে ব্ৰেকফাষ্টত। পিনেট বাটাৰ আদি, তোমাৰ মানে ওজনটো বহুত বেছি বাঢ়ি যাব।
মানে সেইটোও হলেতো ভালেই।
আৰু তুমি দিনাৰত তুমি হেৰি খাবা ভাত খাবা দাউৰ মাংস ল'বা ল'বা। ডিম চাৰিটা লবা, তেনেকে মানে ৱেটটো তুমি গেইন কৰিব তুমি অকল ৱেটটো বঢ়ালে নহব তুমি এক্সাৰচাইজো কৰিব লাগিব বুজিছা।
অহ।
তেতিয়াই মানে ভালকে বাঢ়িব।
এতিয়া পৰাই ষ্টাৰ্ট কৰা ভাল হব নেকি?
অ তুমি ঘৰতে এক্সাৰচাইজ কৰিব পাৰা ন বহুত ঢেৰ এক্সাৰচাইজ আছে আৰু বেছিকে আমাৰ জিমতো হেৰি ছোৱালীবিলাকক বেছিকেতো কাৰ্ডিঅ কৰাই তুমি সেইটো সেইকেইটা ঘৰতে কৰিব পাৰা।
ঠিকেই কৈছা বাৰু।
অ তুমি জাষ্ট এনেকে ঘৰতে মানে এনেকা এচ মানে ৰাউণ্ডিং কৰি এনেকে দৌৰিব পাৰা অলপ।
অহ।
তোমাৰ হাইনিক কৰিব পাৰা, এনেও মানে তুমি কৰি থব পাৰা।
কালিত একদম এক লেংটো কি
অ ডাইটটো মই দি দিম বাৰ বা তুমি ডাইটটো ফ'ল' কৰিব লাগিব খালি। বুজিছা।
হা কি কৈছা?
তুমি মই তোমাক মই ডাইটটো দি দিম বাৰু কিন্তু ডাইটটো তুমি ভালকে ফল' কৰিব লাগিব। হেল্ল'?
হা কি আৰু এবাৰ কোৱাচোন এ আৱাজটো আহা নাছিলে। হেল্ল' এতিয়াও আহা নাই, অ এতিয়া আহিছে কোৱা? অহ।
অ তোমাৰ ডাইটটো মই দি দিম তুমি খালি হেৰি কৰিব লাগিব কি আছিলে ভালকে সেইটো ফ'ল' কৰিব লাগিব।
তুমি মানে কেনেকে। কি খোৱা মই বা দি দিম তুমি হেৰি খাবা কলটো বেছিকে খাবা। এইটো তোমাৰ এনাৰ্জিও বাঢ়িব মানে অঁহ। সেইটো তাৰপিছত তুমি পনিৰ খাব পাৰা। অহ অহ তুমি পনিৰ খাব পাৰা পনিৰ। মাছ খাবা মাছ মাছ মাছৰ বহুত। প্ৰটিন পাই তাৰপৰা তেনেকে তুমি। অ চ চংছো খাব পাৰা তুমি তুমি এটা কাম কৰিবা চ। চয়াসাংচ ল'বা।
উম।
তাৰ পৰা বেচন বেচন ল'বা এহ। ত অ তাৰপা তাৰপৰা বিলাহী ল'বা।
উম।
হালধি হালধি আৰু নিমখ অলপ দি তুমি সেইটো তাত তিয়াই। অকণমান দি পানী অকণ দি মিক্স কৰিবা চয়া। বয়ল কৰি পেলাই মিক্স। মিক্স মিক্সাৰাত মাৰিবা ন।
অহ।
বইল কৰি উলিয়াইাবেললে মিক্সাৰ মাৰ সেইটো পুৰা গুৰি গুৰি হৈ যাব ন।
সেইটো মানে ফ্ৰাই কৰিব নালাগে।
তুমিটো মোৰ কথাটো শুনা সেইটো পুৰা গুৰি, গুৰি হৈ যাব ন' তাৰপৰা হেৰি কৰি বেচন বেচন, বিলাহী, হালধি, নিমখ এনেকে দি পেলাই তুমি পানীকণ দি গুলিবা
উম'।
তাৰ পৰা সেইটো তুমি ভাজি পেলে ভাজি পালে খাবা মানে ভাজি পালে খাবা, তুমি তাৰ যিটো প্ৰ'টিন পাবা ন' তোমাৰ এবাৰতে তোমাৰ পঞ্চাশৰ বা ষাঠি প্ৰ'টিন পাই যাবা তাতে
বুজিছা এই এবাৰতে মানে প' অ এবাৰতে পঞ্চাছ বা ষাঠি, ষাঠি গ্ৰাম প্ৰ'টিন এবাৰতে পাই যাবা। আৰু তোমাৰ হাৰ্ডিবোৰ মজবুত কৰিব কাৰণে তুমি গাখীৰ খাবা, কেলচিয়ামৰ টেবলেট খাব পাৰা।
গাখীৰ যে মই নাখাও। গাখীৰটো মই নাখাও।
তুমি তেতিয়াহ'লে কেলচিয়ামৰ টেবলেট খাবা।
আৰু হেৰি বহুত কিবা কিবি সেনেকা তেলে পাই ন যোনবোৰ মানে হেৰি পাই আৰু
খাব পাৰা, অ', -অ' তুমি আইৰণত টেবলেট খাব পাৰা।
অ' মানে মোৰ কেইটামান চিমটমছ চাই কেনে মই ভাবি আছো যে মোৰ মানে আইৰণৰো কমি হৈছে। সেইটো এনেকাকো মানে খালে তো একো নহয় ন'
নহয়, নহয় ডেইলি খাব নালাগে, মাজে মাজে দুদিন এই বা এদিন এৰি খাবা আৰু
বুজিছা।
বুজিছো, মই ভাবিছো কিবা হয় নেকি অ'
তেনেকুৱা একো নহয়, তুমি হেৰি কৰিবা তাৰ পিছত সেইটো খালা ন' অ' তাৰ পিছত ওৱাৰেছ খাবা।
ওৱাৰেছ
অ' ওৱাৰেছ খাবা সেইটো তোমাৰ বহুত এনাৰ্জি দিয়ে, তাত তোমাৰ পটেছিয়াম তোমাৰ কেলচিয়াম চব পাবা মানে
অ' সেইটোৱে
উ' সেইকাৰণে তোমাৰ এইটো, সেইটো ওৱাৰেছ খালে তোমাৰ মানে বহুত, বহুত লাভ মানে
সেইটোৱে এইটো ফল' কৰিম আৰু
তাপা তুমি এনেকে ঔতচ আনিবা
অ'
ঔতচ আনিবলে তুমি গাখীৰ ল'বা
সেই নৰ্মেল ঔতচটো বেছি ভাল নে, সেই মাচালা ঔতচটো?
নৰ্মেল ঔতচতো আনিবা নৰ্মেল ঔতচত, মাছলাটো আনিব নালাগে। অ' তুমিটো গা
অ' নাখাও ত
উম' গাখীৰটো খোৱা হেতেন তুমি এনেকে কৰিব পাৰা গাখীৰ, ঔতছ বা এনেকে কল তাত তোমাৰ ড্ৰাই ফ্ৰুইটছ দি পেলাই
মই এবাৰ খাইছিলো সেইবোৰ বাট পানী দি খাইছিলো ইমান মানে বেয়া টেষ্ট লাগিছে বুজিছা
পানী দি খালে, পানী দি খালে একো লাভ নাই, পানী দি খালে বহুত লেতেৰা টেষ্ট লাগে।
অঁ মই ভাবিছো মানুহে ইমান টেষ্ট বুলি কয় বাট মই ইমান বেয়া টেষ্ট পাইছো
উম সেইটো পানী দি নাখায়ে তেনেকে গৈ পেলাই গাখীৰ লগত চেনী অকণ দি পেলাই খাবা বা সেইটো বহুত প্ৰটিন পাবা বহুত প্ৰটিন পাবা তাত
গাখীৰটো স্মেল নামাৰে জানো
নামাৰে নামাৰে তাত একোৱে স্মেল নামাৰে তুমি ঔটছ খাবা ঔটছ খালেও তোমাৰ ব্ৰেকফাষ্ট আছে মানে ব্ৰেকফাষ্টত ঔ'টছ খাবা সেইটো বহুত প্ৰটিন পাবা সেইটো মানে তোমাৰ হেৰি ৱেট বঢ়োৱাত মানে ওজন বঢ়োৱাত তোমাৰ মানে বহুত সহায় কৰিব সেইটোৱে
মইতো শুনিছিলো দেখোন ৱেইট লচত এইটো কাম আহে
নাই নাই এইটো ৱেটটো বঢ়োৱাত এইটো ঔটচটো বহুত কাম আহে
অঁ আটচ্ছা
সেইটো মানে বহুত কাৰ্পচ টাইপত সেই বহুত বস্তু বহুত থাকে ন ভালকে
অঁ
উম সেই কাৰণে বাকী মোৰ তোমাৰ তোমাৰ ৰাতিপুৱা তোমাৰ মই ভাত তোমাৰ ৰাতিপুৱা ফাৰ্ষ্ট মই হেৰি কৰো বুটমাহ আ তাৰ পৰা গাৰ্লিক তাৰপৰা এনেকে বিলাহী এইবোৰ এনেকে দি পেলাই খাওঁ মানে
এইবোৰ মানে মিক্স কৰি কেনে ন
অঁ কল
অনিয়ন বাগেৰাও দিয়ে
অ' তেনেকে দি পেলাই খাওঁ অ' তাৰ পৰা ফাৰ্ষ্টত তোমাৰ গৰম পানী এগিলাছ খাই লও মানে তাৰ পৰা সেইবোৰ খাওঁ তাৰপৰা সেইবোৰ খাই পেলাই তোমাৰ বাৰটা মানত তোমাৰ হেৰি খাওঁ ভাত তাৰপিছত মাংস ডিম
উম ইমান যে মানে অ' হেৰি গৰম গৰম বস্তু খোৱা তোমাৰ একো প্ৰব্লেম নহয়
নাই নাই মোৰ এইবোৰ তেনেকুৱা একো প্ৰব্লেম নহয় মানে
অ' সেইটোত ভাল বাৰু
অঁ তাপা আৰু কেতিয়াবা মা মাংসও হয় হেৰিও হয় মাছো হয় মাংসৰ জেগাত
অ' ইভিনিং কি কৰাৰ জিমৰ পৰা আহি
ইভিনিং তোমাৰ মই জিমৰ পৰা পৰা আহি তোমাৰ হে জিমলৈ যোৱাৰ আগত তোমাৰ ব্লেক কফি একাপ খাই যাও সেইটো তোমাৰ জিমলে মানে প্ৰি ৱৰ্ক আৰু ন তাৰ পিছত জিমৰ পৰা আহি তোমাৰ দিম দুটা দুটা তাৰ পৰা বুটমাহ অ' চয়া চয়া চাংচটো মই এনেকে গোটাই গোটাই খাও মানে কেঁচা কেচাই
অঁ
তেনেকে আৰু তাৰপিছত আকৌ ৰুটি এটা মা মাংস মাংস এশ অ' তাৰপিছত মাংস এশ এশ গ্ৰাম তাৰ পৰা ভাজি এটা আৰু তেনেকে খাওঁ মানে
অঁ অঁ আটচ্ছা ময়ো সেনেকা কিবা কিবি ফল' কৰিব লাগিব আৰু
অঁ মই এইটো মানে
অঁ হেল্ল' কি কৈছা
এইটো মোৰ ওজন
অঁ ঠিকে আছে মই অঁ সেইটো তুমি তাৰ পৰাই তোমাক ডাইট প্লেনটো দিছা নে নিজৰ পৰা কৰিছা
উম এই মোৰ অনাৰটোৱে দিছে তাৰ পৰা
অ ভালেই বাৰু
হেল্ল' বাকী বাকী তোমাৰ ঘৰত চবেই ভালেই নহয়
অ ভালেই ভালেই তোমাৰ
উম ভালেই বাৰু তাকে এতিয়া অ তাকে ঠিক আছে তেতিয়াহলে হ'ব দিয়া তোমাৰ ডাইড প্লেনটো পঠিয়াই দিম বাও
অ অ ঠিক আছে মোক পঠাই দিবা অ অ ঠিক আছে অ অ